আহ কি কৰি আছা?
হেল্ল'।
আহ কি কৰি আছা?
গৰমত গেলি গেলি কাম কৰি আছো।
আহ আহ।
অ
ভাল আও ন হা
তাৰপিছত আৰু শিকাই দিছে তাকে মই কৰি সেইকাৰণে নাযায় ৰ
আহ
উ ভাত পানী খালা
তাৰ পৰা আহাৰ পি চপা ভাত খাই বৈ গছত হেল্ল' বহি
আহ
জ্বৰ
কা তোমাৰ
সেইদিনা খন বিয়াৰ পৰা আহোতে গাড়ীতে জ্বৰ হৈছে ছিলে যে আমি খাই বিয়া খাই আহোতে এটা গাড়ীতে জ্ব উঠিছে গম পোৱা নাই মই গাটো লাৰিফ চটা গম পাইছো নহয় গাটো গৰম হৈ আছে বোলো তাৰ পৰা ঘৰত আহি পেলাই ৰাতিপুৱা একে নেকানি সেইকানিকে জ্বৰে
উ বহুত মানুহৰ জ্বৰ হৈছে আমাৰ ইয়াতো উ আমাৰ ইয়াতো চবৰে জ্বৰ হৈ আছে মায়ে হলে
তাৰপিছত এই হওমইনা হত আহিছিলে সিহঁতৰ পোৱালি দুটা হৌ মইনাও হল তাৰ পিছত আকৌ হৈয়ে আছে আৰু পৰিয়ালৰ চব মানুহ অ
গোটেই সবাই বেমাৰ হৈছে মায়েটো
উম বহুত বেয়াকে আহিছে জ্বৰটো
এদম নকবি আও
উম ভাত কি দি খালা ভাত কি দি খালা
দালি বনালো দালি
আহ অ
অ তেনেকা তেনেকে কৰিলো চিম্পপুৰি ইমান গৰমত ক'ত বনাই থাকিব পাৰে হ'য়?
গৰম, উম গৰমত বেছি বনাবলৈ মনেই নাযায়। আমাও সেই আজি সৰুভন্তিৰ ঘৰত আইসকাম আছিলে যে---ওঁ ওঁ সৰু ভন্তিহঁত গ'ল অলপ আগত। সিহঁতকো সেয়া দালি বনাই দিলোঁ, তাতে কঠাল গুটি দিলোঁ। অঁ ঘত্‌হাল কাইলৈৰ পৰা কিবা ট্ৰেইনিং আছে বোলে? হে আজি গ'লগৈ। পোৱালিজনী যাব মন নাছিলেই।
অ, ট্ৰেনিং আছে। মোকো ও তাতে গৰমবন্ধ আও। আওছোন তা ভাগৰ কচিং ক্লাছও আছে।
অঁ সে--সেইটো কাৰণেটো তাক লৈ গৈছেগৈ ন'? নহ'লে থাকিব দিছিলে, নাথাকে। থাকিবও মন নাই, এইফালে যাবলো মন নাই। মাক থকা হ'য়, থাকিলে হ'য় আও মানে। সৰু ভণ্টি কাইলৈ পৰা ট্ৰেনিং আছে বোলে? উম।
কালিপা সিহঁতৰ ক্লাছ আছে আক'।
উম, এই এ হেৰি, টমটম এখন পালে। ডাইৰেক্ট মৰিগাঁওলৈকে, তাতে গ'লগৈ সিহঁতেও। কোনোবা মানুহ আহিছিলে বোলে। এই আমাৰ ওচৰই।
উম।
উম, ভাইটি ঘৰতে আছে নে কি?
পম্পী বা মায়েক কেনেকুৱা এতিয়া খুইদৌ?
অঁ, ভাল হৈছে অলপ, ইমানো ভাল হোৱা নাই। অঁ, সেইদিনাখন ডক্টক কালি, অঁ কালি দেখ্‌ খাই কৰি আনি ঔষধ দিলে।
অঁ
আকৌনো, খাওঁতে ভাল পাইছে চাগে ন'? লাহেকৈ আহিছে, তাৰপিছত আজি আকৌ কৰ'বাত গৈছিলে বোলে, যাওঁতে আকৌ তাতে উঠিবলৈ নোৱাৰে। আ-হলে, আকৌ গৈ পেলাই লৈ আহিছেগৈ।
কি কয় নো সি, দেহাটো ভালেই নহয়। কি কবনো ঘূৰি ফুৰে?
অঁ।
চম্‌
উম। অকমান ৰেষ্টত থাকিলেও হয়। উম
আৰু তুমি ভাল মানুহে, এনেকুৱা গা-চা দুৰ্বল কৰি পেলাইছে হইনা?
অঁ, হেয়াই।
হাহ তাতে সি এতিয়া বেমাৰী মানুহ। উ উম সেইত্‌ তেৰি, ফাল্টোমানুহ এজনি আও।
হোঁম
আমাৰ বৰষুণ নিদিয়া, মটৰপাইপ লগাবলে পানী দিবা গৈছে এতিয়া।
কি পথাৰত ধান ৰোইছে নেকি?
নাই। এইয়া, চোতালত। ইমান ধূলি ৰাস্তাত, সেইয়া ৰাস্তাতোটোত এ হেৰি দিয়া নাই। যি হ'য়
অঁ।
পানীমাৰা নাই। একা ধূলিপা বহিবা নোৱাৰো আম গছজোপা তলতে। সেইকাৰণে গো গোটেই বাট-চাত বোলে চব পানী দিম বোলে। দি থাক বোলো তই।
অঁ--অঁহ পানী জোছে তিয়াই দিলে অলপ ঠাণ্ডা ঠাণ্ডা লাগিব।
উম এ আৰু যে ৰোমত যে সোমাবা নোৱা।
অঁ, ওঁ আমি, আমি ভিতৰত নাইয়ে। পাছফালে বাহঁ তলত সেই পিছফালে বহি আছোহি। দিনতটো আজি তাতে আছোঁহি। অ ভাল লাগে আকৌনো অ। ভাল লাগে এইখিনিত বতাহ মাৰি থাকে যে। তাকে হেৰি দাদাই কঠাল এটা আনিলে আৰু। আহ আহ ক‍ঁঠাল আনিছে এতিয়া খাই লৈছোঁ আহ খাই ঘৰ ভিতৰত গৈ গেলি থাকিম মই।
খালি এতিয়া খুৱ বল গৰমত পকা নে কেচা? হা।
এ কেঁচা কঁঠাল এটা পকা এটা আনিছিল আমি দে পকা কেঁচা দুইটাও আছিলে এতিয়া আমি কেঁচাটো খালোঁ। পকা হা। হেল্ল'
অ পকা খালেহে বেছিকে অ পকা খালেকে বেছি গৰম লাগে হ'ব হয় উম আমি পকা কঁঠাল নাখাওঁ নহয়। হেতলে দাদা হে। খাব পকা কঁঠালটো খাই লৈ উম গৰমত থাকিব নোৱাৰা হ'ব।
উম বৰমা ভালেই নহয় এতিয়া? হেল্ল'
অ
ঔষধ পাতি খাইছে নে নাই?
উম উম উম।
অ আমাৰ মাৰো গাটো ভাল হোৱা নাই ইমান দুৰ্বল হৈ আছে। আছে সেইদিনাখন বিয়া আগতে জ্বৰ উঠি আছিলে তেনেকেই আছে। ঔষধ খাই অকণমান ভাল হয়।
তাৰপিছত এতিয়া ভালকে ভাল হোৱা নাই আৰু গাটো দুৰ্বল নিচিনা হৈ আছে যে।
আহ।
উম হ। নহ'লে আজি সৰুভটিৰ লগতে লৈ যোৱা কথাইে আছিলে। পোৱালীজনী কাইলৈ বা অকলে থাকিব বুলি। এ গাটো ভাল নাই কাৰণে নগলে উম। গাটো ইমান ভাল নাই যে সেইটোকানে নগলে।
আহ।
আকৌ গৈ পেলাই তাত বেছি হ'বগৈ বুলি সৰুভন্টীয়ে যোৰ। হৈলে
হয় দে আৰু বেমাৰো তেনেকুৱা বেমাৰ দিছে নহয়। পতককে ভালে নহয় মানুহবিলাকৰ।
অ বহুত মানুহৰ হৈছে জ্বৰটো। উ সেই গৰমটো কাৰণ উম। গৰমটো কাৰণে হৈছে নেকি? ইমান গৰম দিছে।
আৰু হেৰি অকণমানতে যদি ভালকে যদি ঔষধপাতি খালে টিপমেণ্ট ন কৰ নহয় তাত অলপ বহি থৈ বলোই পেললে ভাব দিয় নয় লগাই লাগে।
অ এ মানে অ আৰু বেজি ললেহে ভাল হয়। বেজিটো ল'ব ল'বই লাগে মানে জ্বৰ উঠিলে ঔষধ, খালে কামেই নিদিয়ে।
বাকী পঞ্চায়তৰ খা খবৰ কি?
সিদিনাখন কিমান সময় পালাগৈ বিয়াখন?
সন্ধিয়া আছে।
তিকে আছে।
উম সন্ধিয়ে আছে।
আনিয়া হ'ল গৈ ন
উম
এ সেইদিনাখন ইমান উৎপাৰ উৎপাৰ হৈছে। ৱৎৱ ৎ্ল য়। ৎৱ হয়য ক্ষয়-ক্ষতি য়য় ৱ আৰু সন্ধিয়া সময়খনত আমাৰ বহুত উৎপাদৎপাদ হলে
সেইখিনি সময়ত আৰু চবৰে উৎপাত হয়। আৰু
অ ভালকে মানুহক মান দিয়াও নহয়
এনেও সন্ধিয়া এইখিনি বিয়া যাৰ ঘৰত যে গলিতহিব খাবা দিব খাম এনেকা আশা থাকি লাভ নাই। কিয় জনা নাই নিজৰ বিয়াত গলকে নিজে যাবা লাগে খাবা লাগে বা অলপ সময় থাকিব পেলাই গুচি আহিব লাগে। হয় না নহয়?
অ অ সেইয়ে সখিনি- অসময়ত মানুহ বহুত ব্যস্ত থাকে। যে-
অ কাৰণ বেলেগৰ বিয়া আলহী দুষৰ বিয়া নহয় নহয় বোলো নিজৰ বিয়া। গজোৱা যায় নিজে লবা লাগে কৰিব লাগে খাবা লাগে। এইবিলাক মোৰ লগত হেৰি দে মই এইটো চেপ্তাৰ মই বেয়া নহয় দেই। জেগা পাম খাম বাছ। আৰু একেবাৰে গৃহস্থই মাতি পেললে দিব সি খুৱাব দে নিব দে এনেক- কোনোশাই চব সনে বেলেগ আৰি খিনি শুশা এদিনীয়াখিনিক। হয় না নহয়?
অ উম।
আমাৰ খিনি আও আমি নিজৰ খিনি কি আও মই এইবিলাক অল শিকো নাথাকোও। চেপতে চেপতি খাবা লাগে খাই বৈ লৈ পেলাই থাকিব লাগে বাছ। মই সেইটোহে জানো তিবাকি পঞ্চায়তত গৈছ না নাই!
পঞ্চায়তত মই এইা মিটিং এখন দিছিলো তেতিয়াই গলো এতিয়া নাই জোৱো।
তম আম ৰছ নে আমাৰ সেইকেইদিনত আকৌ জ্বলিছে।
আহ আহ।
আগতে কংগ্ৰেছৰ আছিল এতিয়া এতিয়া কি হয়গে আও-
অহ।
এশবাৰ আহিছে অ-
উম হ হল তেনেকে যাব আৰু পাঁচ, বছৰ-
তাত ঠেলা গটা মাৰি থাকক গে ৰে। এনেই এইবিলাক চখতে। কাম নাই।
উম চাহ টাহ খালা নে নাই এতিয়া?
চাহ তাহ খালো মই বনাব দি আছে মই গাখী দি পেলাই ভাত কেইটামান খাই দিলো। তাৰপিছত কি কৈছে চাহ। খাং দিয়ে বুলি কৈছে আও। মই চাহ বনাব গৈছো চাহপাত এটাও নাই। তাৰপিছত পোৱালি ওচৰত দোকান আছে। আছে তাক কৈছিলে আজি বজাৰৰ পৰা আছে বজাৰ যা ন যি গৰম মাৰিছে- বজাত যোৱাটোৱে কলিজাটো চোন একেবাৰে কিবা
অ এই ওলাই যোৱা মানে হয় এতিয়া এই গৰমত
মই কাগজ জেৰস্ক কৰিব লাগে মই তাকে যাবা সাহ কৰা নাই বুজিছা না
অহ হ দূৰত যাব লাগে মানে
অ বেলতলিত যাব লাগিব এ আমাৰ ইয়াৰ পা দূৰ হয়
উম উম
দোকান আছে ওচৰত পোৱালি কেইজনী নাই সেতি বোলো যাবা দিয়ক চাহপাত আনি পেলাই বোলো গাখীৰ আছিলে গাখীৰ চাহ একাপ একাপ বনাই দিওঁ।
উম উম।
চাই পেলাই ত চাহ বনাব মনো নাযায় জই অ
অ উম ঠাণ্ডা বস্তু হে খাই থাকিব মন যা উম হ'ব দিয়া ন উম্।